হেল্ল'!
অ।
অ, অ।
অঁ, এতিয়া টপিকটো কি আমাৰ?
ফেষ্টিভেল, উৎসৱ।
ফেষ্টিভেল মানে আমাৰ উৎসৱ -পাৰ্বণবিলাক, ঠিক আছে।
অ। আমাৰ অসমত মেইনলি কি কি ফেষ্টিভেল চেলিব্ৰেত কৰা হয়?
অসমত আমাৰ বিহু মেইন।
আৰু!
বিহুৰ পিছত, বিহু আমাৰ তিনি ধৰণৰ বিহু হৈ গ'ল। ব'হাগ বিহু, ৰঙালী বিহু ব'হাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয়। কাতি বিহুক কঙালী বিহু আৰু মাঘ বিহু ভোগালী বিহু। আমাৰ তিনিটা মেইন বিহু। যাৰ পৰা মানে ব'হাগ বিহুটো মানে, বেছিয়ে মানু্হ ব'হাগ বিহুটো ভালপায়। হাঁহি-ফূৰ্তি, মানে নাচ-গান চব হয়। আমাৰ অসমীয়া নৱবৰ্ষ, চবে মানে ল'ৰাবিলাকে ভাল ধূতি আৰু সেই কাপোৰ পিন্ধি লয় ছোৱালীবিলাকে মেখেলা পেলাই হেৰি চিৰি পিন্ধি চবে নাচ, গান কৰে বিহু গান-চান গায়, বিহু গানত ডান্স কৰে ধৰা ফেষ্টিভেলটো চেলিব্ৰেট কৰে আৰু নিউইয়েৰ বুলি আমাৰ যেনেকৈ আমাৰ ইংলিছ নিউইয়েৰ হৈ গ'ল যোনটো ডিচেম্বৰ, থাৰ্টিফাষ্ট বা জানুৱাৰী ফাষ্টৰ যোনটো আমি ইংলিছ নিউইয়েৰ পাতো কেনেকুৱা টাইপৰ যে মানে তাতে সেইটোয়ে, সেনেকুৱা টাইপে পাৰ্টি-চাৰ্টি হয়', ব'ম-চ'ম ফুটালা ভাল-খানা খা লা, সেনেুকুৱা টাইপে কিন্তু, মানে সেইটোৱে আমাৰো হয় নিউইয়েৰতে, আমি ডান্স কৰোঁ, খানা-চানা খাওঁ, ফূৰ্তি কৰোঁ ত' তাতে মানে আমাৰ যোনটো কালচাৰ আছে, সেইটো মানে মাহটো চলে আৰু যোনটো আমাৰ কালচাৰ যোনটো আছে সেইটো তাতে মানে জড়িত হৈ থাকে যেনেকৈ লাইক যদি মানে ফৰেনত যদি নিউইয়েৰ যদি চোৱা তাতে চব ক্লাবত যায় কেনে এই মডাৰণ চং ডিচক ডিচক ডিচক এইবোৰত ডান্স ছাঞ্চি কৰে তাতে আমাৰ বিহু গান চান পুৰা চিংগাৰ বিহু গানবোৰ এইবিলাক আমাৰ বিহু ড্ৰেছ থাকে আমাৰ নিজৰ মানে কালচাৰ যোনটো ট্ৰেডিচনেল যোনটো সাজপাৰ সেইবিলাক পিন্ধো সিহঁতো পৰা হেভি খানা-চানা খায় আমি খাওঁ, আকৌ আমি খানাটো আকৌ ধুনীয়া আমাৰ যোনটো ট্ৰেডিচনেল খানা ট্ৰেডিচনেল ফুডছৰ সেইবিলাক খাওঁ আমি পিছত আমি লাইক ডাঙৰকৈ মানে আশীৰ্বাদ হেৰি-চেৰি কৰোঁ সেইবিলাকে আমাৰ এনেকুৱা টাইপে পিছত আকৌ সেইটো মানে আমাৰ অসমতো মেক্সিমামৰ ৰঙালী বিহুটোৱেই চাগে বেছি ভাল লাগে মোৰ কিন্তু মাঘ বিহু বেছি বেছি ভাল লাগে আৰু
মাঘ বিহু জানুৱাৰীতটো
জানুৱাৰীটো
উম হুম অ তাতে ভেলাঘৰ পুৰে
ভেলাঘৰ পুৰে মই আৰু চাওঁ দেই স্কুলত মানে সোধে না যে তোমাৰ কোনটো বিহু বেছি লাগে বেছি ভাগৰ মানে ৰঙালী বিহু কিন্তু মোক মানে মাঘ বিহু বেছি ভাল লাগে
মাঘ বিহু
মান ভোগালী মানে ভোগৰ বিহু মানে খোৱা-লোৱা উৎসৱ
উম হুম হুম খাৱা অ খোৱা-লোৱা উম
দেহ পোৰা খায় মানে চব ভাল খাওঁ বুলি সেইটোৱে হয়, নৌ দাউত ফূৰ্তিটো হয় না কিমান আনন্দ- উল্লাস কিমান হয়
সেইখিনি টাইমত পিঠা বনোৱাৰ ভাল, ভাল লাগে কাৰণ ঠাণ্ডা থাকে না
ঠাণ্ডা থাকে, ঠাণ্ডাত গৰম-গৰম পিঠা খাই কিনে যোনটো মানে ভাল লাগে আনন্দ এই
চুঙা পিঠা বনালে যোনতো একদম জুই একদম ভুক
ৰাতিপুৱা ভাই ৰাতিপুৱা ব্ৰেকফাষ্টত চুঙাপিঠা অ', ভাই আৰু কি লাগে
অ চুঙাপিঠা, দৈ আৰু চোৰা
চুঙা পিঠা দৈ চুৰা গুড়
উম
আৰু খাই ভাল লাগে আৰু, ভুজিয়া খাই বিহু মাৰিব যোৱা হওক খেলা খেলাক পইচা দিয়া আকৌ সেই খানা খোৱা উৰুকাৰ দিনা মাছে, মাংসই পোলাও চোলাও বনাই, ভেলা চেলা বনাই, খানা চানা খাই চব উৎপাত, এইচ
অহ, হেৰি পিঠা খাই, কল পিঠা খাই পাইছা?
কল পিঠা খাইছো খাইছো, এই তোমাৰ দুদিন আগতে বনাইছিল, আমাৰ ঘৰত।
কল পিঠা কোনটো কথা কৈ আছা বা? কলপাতত যে, না না সেইটো নহয়। মানে কি কৰা? আমাৰ কলপিঠ, কলপিঠা কেনেকুৱা জানা? তা মানে কি বুলি কয়? চাউলৰ গুৰিটো যি কি বুলি কয়? পিঠাগুৰি, পিঠাগুৰি তাৰ পিছত কল কল একদম পুৰা চানি কেনে, চাল‌ঙিত মানে, চানি কেনে এইটো ডো এটা বনাই হেৰি নিচিনা, আটাৰ যে ডো বনাই।
অ', অ', অ'।
ডো এটা বনাই কেনে, ধুনীয়াকে অলপ ঢিলা ঢিলা কৰি কেনে, ফাষ্টতে এখান পাত তলত ল'ব, কলপাত এখান
উম, হুম।
মাজত গো, হেৰি ডোটো থব সৰু, যোনটো মানে
অ'।
হেৰি বনাম, তাৰ‌ওপৰত আৰু এখন কলপাত থৈ কিনে, বেলনা দি, পুৰা এনকে বেলি দিম। তাৰপিছত সেনকে ধুনীয়াকে সেইটো দিয়া, কেৰাহী এটাত নহয় এনকা ডেচকি চেচকি কিবা এটা এনকে দি কেনে, কিবা এখনদি ঢাকি দি কেনে ধুনীয়াকে ভাপত সিজিব দি থাকিম, সেইটো আমাৰ কলপিঠা, এইবাৰ যদি আমাৰ বনাই, মই দিম।
এইবাৰ সঁচা আজিলৈ খাই পোৱা নাই আৰু, ফাৰ্ষ্ট টাইম গম পালো যে, এই এইটো বস্তু মই। কলপিঠা মানে আমাৰ আমাৰ যোনটো বনাই জানা, মানে তোৰল কল কলক লৈ কেনে, সেইটো গোটেই মানে স্মেচ কৰি দিব। তাতে পানী চানী, দুধ চুধ মিক্স কৰি দিব লগতে, সেইটো পিঠাগুড়ি চুৰি দি কেনে পুৰা ধুনীয়া লিকুইড টাইপ বনাই, সেইবিলাক বৰা যে বনাই।
অ', অ'।
যেনেকে যেনকে যে যেনেকুৱা মালপোৱা চালপোৱা বনায়, সেনেকুৱা টাইপ মানে বনায়। তেলত, অ', আমাৰ সেইটো বনায় খুৱাই, কলপিঠা বুলি।
সেইটো, আমাৰ সেয়াও বনাই। সেইটোও বনাই আমাৰ, কিন্তু মেইন কলপিঠাটো আমাৰ এইটো কয়। ম‌ই যোনটো ম‌ই তোক কলো জাষ্ট, সেইটো মেইন কলপিঠা আমাৰ। আজ, আমাৰ ঘৰত বাৰু এনেকুৱাকো নবনাই, আজিকালি নবনাই না।
অ', এই আজিকালি
আমাৰ জানা? এতিয়া মানে পিঠা চিঠা বেচি নবনাই আমাৰ ঘৰতো, এই মাহঁতৰ গা, গা চা বেয়া হৈ থাকে না।
এইটোয়েই আৰু ইয়াতে, ইয়াতে ইমান এক্সেচ মানে নাই না, ইমান ৰিৰ্চছেচো নাই।
ৰিচৰ্চেছ নাই বহুত। আৰু যিও মানে অলপ আছে মানে কি হৈ যায় যে এতিয়া, মানে এইজ হৈ গৈছে না মা পাপাৰ। তো অলপ বেছি অলপ তেলৰ বস্তু এইবিলাকে খাই দিলে যে, পুৰা গেছ চেছ হৈ যায় যে। তাৰকাৰণে নাখায়েও আৰু নৱনায়ো আৰু মই নাথাকো ঘৰত।
উম।
তাৰকাৰণে
হয় বাৰু, হয়। তাৰপিছত আকৌ টেকেলি পিঠা।
টেকেলি পিঠা। এই টেকেলি পিঠাটো হৈয়ে থাকে এইটো মাজে মাজে হৈ থাকে মানে।
হা আমাৰ নবনাই।
ন আমাৰ মানে ঘৰ ওচৰতে মানে ঘৰ এটা আছে। ততে মানে সিহঁতে ৰাতিপুৱা কিবা দোকান নাই। তোৰ হেৰি ভেবা কথা ফালে। চাহ দোকান চোকান দিয়ে টেকিবিলাক বনাই মানে। যেতিয়া পা অ তাকে, ৰাতিপুৱা সাতটা মান বজাত। উম সাতটা আঠতাত সাতটা মানে সাতটা আগ যাব লাগে মানে সিহঁত ঘৰত গেলে মানে পাই যাৱ আৰ। টেকেলি পিঠা। হেত ঘত গিলি পাই যাও। মজা বনাই একদম। দেউতাই লৈ চাৰি পাঁচটা লৈ আহে। খাই।
ঢৰ তাতে উ চাহৰ দোকানত কোনকেইটা দিব জান ন ভিতৰত যে হেৰি, কেতিয়াবা হয়তো চেনি। নহয়বা তিলেদি হেৰি কৰা থাকে না।
অ, অ, অ।
কিন্তু সেইটো নহয়। মোৰ আ- মই কোনটো ভাল পাও জানা? পুৰা একদম অকল চিম্পুল টেকেলি পিঠাটো, ধুনীয়াকে অলপ টেঙা অলপ ইমান টেঙা নহয়, একদম শ্লাইট টেঙা। আমৰ আম থাকিলে আৰু কেঁচা আম অলপ দিলি ধৰা হ'ল। নাইবা জলফাই দিলি অলপ।
টেঙা
বুট চুত এনেকুৱাকে দি কিনে যোনটোত চাটনি বনাব। মেছেন্দেৰি সেছে দি কেনে এইটো ভাল পাওঁ মই, চাটনি লগত পুৰা।
হয়, সেইটো মানে খাই ভাল লাগে কিন্তু সেইটো মানে বেছি খাই পোৱা নাই আজিলৈকে।
উম, আমাৰ ঘৰত আ আগতে বনাইছিল এতিয়া নবনাই বাৰু, যেতিয়া বনাই মানে একদম পুৰা ঢিলা ঢিলা হৈ থাকে নই বনোৱাৰ লগে লগে।
পৰা বনালে একদম মানে গৰম গৰম ঢিলা ঢিলা হৈ থাকে চফ চফ। খাইও ভাল লাগে।
খাইও ভাল লাগে।
অ চাহ লত ৰাতি ৰাতি চাউল খাই কিনে যি ভাল লাগে।
উ বিহুতে আক সেইটোৱে ভাল আৰু।
মানে সেইটো আজিকালি মানে বনতে বহুত মানে হেৰি না, কি বুলি কয়? বুলি কয় নি? সেইবিলাকে মা কষ্ট বহুত। তাৰ কাৰণে আজিকালি মানে মাহটো চিম্পলে বনাই মানে। কেতিয়াবা কেতিয়াবা হেৰি থাকিলে বনাই দিয়ে কিন্তু বেছ বেছি নহয় অলপ কমকে বনাই মানে।
উম, উম। অ, এ লাৰু বনাই বাৰু। অ আমাৰ ঘৰতে নাৰিকল গছ আছে না। নাৰিকল যেতিয়াই পাৰে তে যে হেৰি পিঠা মানে গুৰি খুন্দেই, এ মিক্সিতে খুন্দে বাৰু। খুন্দি লৈ কেনে তাতে এনেকে বনাই। ঢেকী আৰু নো ক'ত বিচাৰি থাকিব ইমান।
হে ভাই, ঢেকী আজিকালি নোহোৱা হৈ গ'ল জানা নে নাই?
নোহোৱা হৈ গ'ল, সেইটোৱে।
আমাৰ ঘৰ আমাৰ ঘৰতে আছে কেতিয়া? সময় হৈ গল পাঁচ, ছয় বছৰ মান আগতে ওলাই দিছে।
আমাৰ ঘৰত নাই বাৰু মামাহত ঘৰত আছিল ব ঢেকি, শাল।
শাল আছে শাল এতিয়াও আছে কি মানে গাঁওৰ চালে গেলি মানে গাওঁ বুলি নহয় মানে- ফালে আমাৰ খৈলাল পাৰ খৰ ঠাই আছে তাতে খাল আছে কিন্তু ঢিকি চিকি নাই মানে। হুওম'
মানে টৰোৰেয়াৰে আৰু প্ৰায়।
কিবা এটা সাধু কথা এটা খুনিছো খুনিছা নেকি বে, ত তেজী মলা নেকি এ ঢেক- কিত যে তাক খুন্দি দিয়ে যে। হয়, -
উম' এনা মই মোৰ ৰিলত আছিল সেইটো।
মোৰ পঢ়ছো বহুত পঢ়ছো আৰু কেইটামান মানে উপন্যাস আছিল পঢ়াৰ ইচ্ছা আছিল বে। কিন্তু, পাও না না বিচাৰি কিনে।
উম'
আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী চোৱা। তো হেৰি কয় জি ই চি কলেজ। জি ই চি, জি ই চি।
জি ই চি কি যোৰহাট ইঞ্জিনিয়াৰিং কলেজ?
অঁ' অঁ' সেইখন- অঁ' তাই যি ধুনীয়া উপন্যাস বনায় পুৰা একদম লাভশ্ৰীৰ ওপৰত বহুত ধুনীয়া বোলে একদম। পাইছো বহুতৰ পৰাই বোলে বহুতৰ পৰাই আৰু তয় হেৰি- আৰু সেই নিৰিবিলি।
নিৰিবিলি অঁ নিৰিবিলি পঢ়া মো বহুত মন আছে। ত তেজপুৰ ইউনিভাৰচিটি নেকি। নে ডিব্ৰুগড়, তেজপুৰ অঁ'।
তাৰে মই মানে তোৰ হেৰি মানে ই বুকখন আছিল মোৰ লগত পঢ়িছিলো। কিন্তু, মানে সেইটো মোবাইলত বা লেপটপ পঢ়ি বছি ভাল নালাগে ডিজিটেল পঢ়ি কেনে। নাই ফিজিকেল কিতাপখন পালি বেছি ভাল লাগি হয় পঢ়ি কেনে, পঢ়িছিলো বিশ-পঁচিশ- পেজ মান পঢ়ি কিনে পিছত ইচ্ছা নগল মানে ইচ্ছা আছিল মানে ভাবছো মানে ফিজিকেল খন বেছি ভাল লাগব।
উম' হুম'।
এই মংগলদৈ কলেজ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী চব ঠাইত চল নাপালে মালটো মোৰ।
নাপায় পুটোককে। হেৰি অনলাইনত এয়া বুক পাই নহয়, ডিজিটেল বুক।
ডিজিটেল বুক আছে কিন্তু অকমান চাওঁ মানে যদি-